অঁ। অঁ শুনিছোঁ এয়া ৰন্ধা বঢ়া কৰি আছোঁ।
অ', ছোৱালীহঁতৰ পৰীক্ষা নাই জানো আজি?
আজি পৰীক্ষা আছে অঁ। ল'ৰাৰ নাই, ছোৱালীৰ আছে, এয়া দালি বনাইছো।
অহ, আমাৰ ছোৱালী, আমাৰ ছোৱালী গ'লেই পৰীক্ষালৈ।
অ অ।
গাড়ীত হে যায়।
অ অ আমাৰ নাই যোৱা বাৰু ওলাইছে।
অ'।
খোৱা বোৱা কৰিলা?
খোৱা বোৱা কৰা নাই। বনাই থৈছোহে, মই ভিতৰত বেৰ দুখ মান মুচিবলৈ আছে, তাকে গোবৰ ল'বলৈ আহিছো। ওচৰৰ মানুহ এঘৰৰ পৰা।
অ'।
গোবৰ কঢ়িয়াই ফুৰিছোঁ।
অ', বাকী মা, অ' মোৰ এই খবৰ অ', মানুহজন হেৰি অহা নাই নহয়?
নাই নাই অহা নাই, এই এতিয়া ক'ত আহিব, গৈছে যোৱা বেছিদিন হোৱা নাই নহয়। এই দুমাহ মান থাকিব, তাৰপৰা আহিব আৰু।
অ অ, মাহঁতৰ ঠিকে আছে?
মাহঁতৰ ঠিকে আছে অঁ। বাকী তোমালোকৰ মাহঁতৰ ভাল?
মাঁ ভালেই আৰু ইমান বৰ ভাল নহয় আছে আৰু তেনেকে দে।
অহ
তাৰ পিছতে খেতি বাতিটো আৰু সাতৰ পিছত হে আৰু বাকী তাত ওলাইছে নাই
এই নেটৱৰ্কতো ইমান প্ৰব্লেম হৈছে।
অ হেল্ল' শুনিছা না?
অ এতিয়া শুনিছে নেটৱৰ্কটো প্ৰব্লেম মাজে মাজে বৰ ডিষ্টাৰ্ব দিছে।
উম বতৰটো আজি বাৰু ভাল, তোমালোকৰ ফালে ভাল?
আমাৰ ফালে সেই ৰ'দ ওলাই আহিছে জানো বতৰ এই মহিমা ধৰিব নোৱাৰি নহয়।
অঁ আমাৰ বা সেই ৰ'দ ওলাই আহিছে বাৰু বৰষুণ নাই দিয়া।
অ অ দাদা ঘৰত আছে নে ক'ত আছে?
দাদা আজি যাবগে ৰাতিলে যাবগে আও উম।
অঁ অঁ
তাৰপৰা আকৌ খেতি কৰিবলৈ আহিবগৈ আও। আকৌ খেতি কৰিব নোৱাৰি নহয় অকলে।
উম আমাৰ মানে পানী ঢেৰ বাঢ়িছে আকৌ। অ আমাৰ ফালে পানী ঢেৰ বাঢ়িছে আকৌ। অ পানী ঢেৰ বাঢ়িছে গোটেই কঠীয়া তলি চঠিয়া তলি বোৰিলে চোতাললৈকে পানী আহিলে।
অ আমাৰ শুকালে।
অ' এতিয়া কি দালি বনাইছা?
দালি বনাইছোঁ, মাছ ভাজিলোঁ আৰু কিবা এখন বনাম আও। আমাক খোৱা দেৰি হয় নহয়, আমাৰ ল'ৰা ছোৱালী কেইটাক পঠিয়াই দিলে আজৰি হও।
অ' মোৰ মোক খোৱা দেহি দেৰি হয়। দছ এঘাৰটা বাজেই।
অ'।
গোবৰখিনি লৈ আহিছোঁ, ইমান গধুৰ বাপৰে।
হা?
গোবৰলৈ আহিছোঁ বোলো ইমান গধুৰ, হাত চাত ফৰফৰাই গৈছে।
অ', অ'। কিবা মচিবা?
সেই বেৰ এখন মুচিলো, তাৰপা আৰু দুখন আছে। দুখন এ-একফাল মুচি থৈছোঁ আৰু এফাল মুচিলে হ'বয়ে। তাকে গোবৰ অলপ কমিলে বোলো লৈ আহিলোঁ গোবৰখিনি।
অ' এনে গোবৰে মাটিহে বে মোৰ বা সেই মোৰ মচিবেলে আছেগে অলপ।
উ, মুচি মেলি আজৰি হৈ থাকোঁ অ'। এই কেনি কাম বনো নাই, বতৰো বেয়া, উম।
খেতি নামিবলে আছেই নহয়।
এ, বতৰো বেয়া বোলো কাম বন বেলেগ একো কৰিবই নাই, ভিতৰতে মুচি থাকিম বোল ক'তো যাব লগা নায়েই।
অ', অ'। তাকে বতৰটো আমাৰ ফালে গোপা মাৰি আহিছে, বৰষুণে দিব নেকি।
অ' এই ৰ'দ ওলোৱা নিচিনা লাগিছে, জানো ৰ'দ দে দিয়ে নে বৰষুনে দিয়ে গু গুপকে গৰম এটা উঠি আছে। চব হাঁহ চাহবোৰ বান্ধি থৈ দিছোঁ পানীয়ে পানী যে।
অ' আমাৰ হেই হাঁহ নাই বাৰু মোৰ ছাগলী এৰাল দিয়া এৰিলে, গৰু গাই এৰাল দিয়া নাই বাৰু।
অ' মোৰ এই ছাগলী বান্ধি থৈছোঁ গৰালতে আমৰ বাকলি দিলোঁ, ঠিকছে খালে খাই পেলাই এতিয়া হেৰি কৰি আছে সোমাই আছে ভিতৰতে।
অ' মোৰ ছাগলী হে আকৌ, হাহঁ চাহঁ নাই। বাহঁৰ চাহঁ নাই বোলো ছাগলীহে অকল।
অ' মোৰ আছে হাঁহ কেইটামান, হাঁহো আছে, ছাগলীও, মুৰ্গীও। মুঠতে তোমাৰ কৰাহে জোৰ, হা?
তাত গৈছা হেলে বোলো।
এই তাত ববলে এয়া বৰষুণ এইকেইদিন তাৰপিছত আকৌ এতিয়া পানী বাঢ়িলে, চাংডলৰ গোটেই পানীয়ে ক'তনো তাত ব'ব পাৰিবা, নোৱাৰো এতিয়া ব'বলে।
তাকেহে আমাৰ বাৰু এইপিনে ফৰপৰীয়া হৈছে।
অ', থাকক আৰু এতিয়া। এ, তাত সাল নবওঁ আৰু পানী চানি শুকালেহে তাত ব'ম আৰু।
অ'।
এতিয়া ভিতৰৰ কাম সোপাকে কৰোঁ বোলো।
অ'।
উপায়ো নাই নহয়। আজিৰ লগত দুদিন হ'বহে।
অ।
আমাৰো এইজনী কালিয়ে গ'ল আৰু আজি
অ, এই চবৰে কালিৰ পৰা হৈছে নেকি, ল'ৰা-ছোৱালী বিলাকৰ পৰীক্ষা!
কালিৰ পৰা হৈছে অ, চৰকাৰী স্কুলত, প্ৰাইভেটৰ নাই হোৱা হ'বলা।
অ, অ, হব পাৰে। এ, বন্ধ দিবইে নহয়, পৰীক্ষা এদাই হোৱাৰ পিছত।
অঁ, বন্ধ দিব।
মোৰো গোটৰ কিবা, বন্ধ দিলে যাম বাৰু! মোৰ গোটৰ কিবা-কিবি লিখিবলৈ আছে। লিখাই নাই, সময়েই পোৱা নাই অ'।
অ, গোটৰ আজিকালি ঢেৰ কিবা-কিবি নহয়। হেৰি কৰিবলৈ দিছে নাই, এইবোৰ ব্যায়াম-চ্যায়ম কিবা-কিবি!
এই ৰাম যিখন ব্যায়াম হ'ল মানুহ হাঁহি-হাঁহি আধা মৰা হ'ব লাগে। এই মোৰ প্ৰচিডিং লিখিবলৈ আছে দুমাহৰ। তাৰপৰা সেই প্ৰচিং লিখি পেলাই যেনিবা, এই সোমবাৰ মানে অডিত কৰিবলৈ মাতিছিল ব্ললকত।
অ।
সেই তালৈ যাব লাগিব নেকি!
অ, আমাৰ গোটটো বাৰু নাই, ভিঅ'ত নাই।
অ।
ইমান একো নাই বাৰু বৰ প্ৰব্লেম।
সোমাব লাগিছিলে আকৌ, নোসোমালা নে কি!
নাই সোমোৱা, নোসোমালো। এই মোৰ ঘূৰিবলৈ কৰিবলৈ মানুহ নাই, চব মোৰ ভাগতহে পৰিব।
চেক্ৰেটেৰী তুমি নেকি! অ, অ।
কিমান কৰিবা।
মই মাজতে চেক্ৰেটেৰী হৈছিলো, মোৰ ওলাই গ'ল, মই বাৰু এৰিলো, বেলেগক দিলো আৰু মোৰ ইমান টেনশ্যন নাই, হ'লেও এতিয়া মই নগ'লে সিহঁতি একো কৰিবই নোৱাৰি, ব্লকলে এতিয়া ময়ো যাব লাগিব।
অঁ।
কঠীয়াা খিনি পানী তলত ডুব খালে পায়, চিন্তাহে হৈছে, বেয়া হ'ব নে কিয়ে নে!
শুকাবগে পানী মাথাউৰিচ ছিগিলে হ'বলা! কালি মই কোনোবা এটাই কোৱা শুনিছো।
অ, পানী সেই চোতালৰ লেকে আহিলে নহয়!
অ, অ।
পানী এইবাৰ, বৰষুণ কেনেকুৱা, পানী নহ'বলৈ।
অ, এইবাৰ একদম পুৰা ঢল উঠাই দিবহে যেনহে পাইছো।
তাকেহে। এতিয়াহে পানী ইমান আৰু পানী হ'বলৈ আছে, এতিয়া চোতাললেকে, এইবাৰ বেছি হৈছে, এইবাৰ ডাঙৰকে হৈছে।
অ, অ।
নহ'বা ইমান ডাঙৰকে নহয় নহয়। এইবাৰ বেছি ডাঙৰকে হৈছে পানী।
এইবাৰ হেই যোৱাবাৰ নিচিনা নহয়, যোৱাবাৰ সেয়া পানী হেৰি যে পুৰা খৰ মাৰি দিলে যে মানুহে, খেতিয়ে কৰিব নোৱাৰিলে।
তাকেই এইবাৰ পানী ঢেৰ হ'ব হবলা।
অঁ এইবাৰ পানী বেছি হ'ব যেন লাগিছে।
উম বতৰ এইকেইদিন দাৱৰীয়াতে বেৰ খিনি মুচি আজৰি হ'ব পাৰিলে গৰমত তেতিয়া টেনছন নাই অ মুচি মেলি এতিয়া আজৰি হৈ ল'ব পাৰিলে আৰু
অ
এই বেৰখনৰ কথা কৈছো মুচি মেলি আজৰি হৈ থাকিব পাৰিলে পিছত টেনচন নাই আৰু।
তাকে হে ঘৰত কিবা পাচলি চাচলি হৈছে নে?
এই ক'ত আমাৰ ইমান দ জেগাত পাচলি চাচলি নহয়। হ'লেও মাইয়ে সেই চাইডতে ভাত কেৰেলা আৰু কুন্দুলি দিছিলে হৈছে মায়ে এটা দুটা চিঙি খাইছে মই চিঙি খোৱাই নাই সেইদিনাখনি ভাজিছিলে অকমান দিছিলে বাৰু। মায়ে কয় নহয় ৰৈ নাথাকে দেখোন তাক কোৱা ৰৈ থাকিব ন ৰৈ নাথাকে বেলেগৰ নিচিনা দেউতাও ঘৰতে আছে দেউতাও ওচৰতে শুই আছে
দেউতা দেহা বেয়া বুলি শুনিছিলো নহয় ডিঙি কিবা এটা ভাল হৈছেগে নে?
ভাল হ'ল মাজতে সেই মেডিকেল দেখাই আনিলো নহয়।
অঁ
এতিয়া ঠিকেই আছে গাড়ী চাড়ী চলাই আছে নহয়।
অ অ।
এতিয়া ঠিকে আছে ঠিকে আছে একো খোৱা নাই ত গাড়ীতে থাকে অ। গাড়ী চলাব পৰা হৈ আছে দেখোন
অ অ।
টেনচন হোৱা নাই বাৰু এতিয়ালৈকে। নিজৰ ইনকাম নিজে কৰে আৰু নিজৰ ঘৰ দূৱাৰ চলিবলৈ নিজে খৰচ‌ পাতি নিজেই উলিয়াই।
অ এ লাগেই অ মানুহ সৰহ হলে খৰচ পাতি এই দুটা তিনটা ইনকাম উলিয়াব পাৰিলেহে হেৰি হয়গে।
উম, আমি আজিলৈকে তেনেকে দিয়া নাই বাৰু খৰচ পাতি সিহঁতি নিজে উলিয়াই। কেতিয়াবা দৰকাৰ হ'লে কিবা কিবি এটা
ছোৱালী চৰকাৰী স্কুলতহে ন?
ছোৱালী চৰকাৰী অ গভমেণ্টৰ হেৰিয়ত পঢ়াব নোৱাৰো প্ৰাইভেটত পঢ়াব নোৱাৰো।
ঢেৰ দাম অ সঁচাকে।
নোৱাৰো অ‌ আমাৰ নিচিনা মানুহে প্ৰাইভেটত পঢ়াবলে।
তাকে হে। পাৰিব ঘৰুৱা খৰচবোৰ কম হলে তেনেকে পাৰি অ এনেই আমাৰ এইবিলাকৰ খৰচবোৰ বহুত বেছি।
উম আমাৰ যিহে টেটো গুৰিৰ লৈকে ধাৰ ইফালৰ পৰা সিফালে ইফালৰ পৰা সিফালে
অঁ
তুমি ফোন চোন নকৰা ফোন চোন এটা কৰি থাকিবা মাজে মাজতে খবৰ খাতি ল'ব লগীয়া হয়।
তাকেহে খবৰ ল'ব লাগিব বাৰু হেৰি আকৌ সময়ে নিমিলে নহয় কাম ৰ পৰা অন্ত নাই।
অঁ এই সেইটো হয় আক, ঘৰে এজনী বোৱাৰী হ'লে সেইটোৱে আৰু কামৰ অন্ত নাথাকে নহয়। ইফালৰ পৰা সিফালে ইফালৰ পৰা সিফালে নকৰিলেও নহয় কৰা মানুহো নাই নহয়।
অ', অকলে, অকলে কৰিব লাগে।
অকলে, অকলে কৰিব লাগে নকৰিলেনো কোনে কৰি দিব।
বাৰু হ'ব দিয়া।
অ', ঠিক আছে।
দেই পিছত আকৌ সময় পালে কৰিম মই এই ছোৱালীও স্কুল যাব হ'ল যে।
অ', ঠিক আছে দিয়া অ'।
অ'।
অ'